অ' এনে আছ ত' এই বহি লৈ পেলাই গধূলাও হৈছে যে অলপমান?
আহ অ'-অ' কি কিতাপ পঢ়িছা?
এই বোলো অকমান ভগৱানৰহে কিতাপ পঢ়োঁ।
অ' ভাল লাগে এতিয়া সন্ধিয়া সময়ত ধৰা ভগৱানৰ নামগীত
হয় দিয়া। আজিকালিতো মানুহে মোবাইলতটো পাই লৈ চব পাহৰিয়ে গৈছে ন' এইবোৰ? মই বোলো অলপমান তাকে অ' কিতাপতে বোলো অকমান চাওঁ আৰু মই মহাভাৰতৰ বিষয়ে আছি অলপমান বোলো পঢ়ি চাওঁ। বেয়াও লাগে পঢ়ি লৈ পেলাই তেওঁলোকৰ মানে জীৱন কাহানীবোৰ শুনি দুখ লাগে ন'?
অ' দুখ লাগেটো মানে কিমান মানে মানুহৰ ধৰা যুদ্ধ- যুদ্ধ হৈছে ন'? আৰু নিজৰ নিজৰ মাজতে ধৰা যুদ্ধ ন'?
উম কিন্তু মহাভাৰতখনৰ জৰিয়তে মানে আমাক শ্ৰীকৃষ্ণইতটো এইটো শিকাই থৈ গৈছে আৰু যে ৰাজনীতি কেনেকে কৰিব লাগে, ক'ত নীতি কেনেকে কৰিব লাগে। চলনা কেনেকে কৰিব লাগে। গোটেইখিনি মানে দি থৈ গৈছে আৰু আমাক।
উম তাকে আৰু। আৰু- আৰু বহুত বিষয়ে মানে ধৰা তোমাৰ গম পোৱা যায় আৰু নহয় মানে ধৰা মানে যিবিলাক শ্ৰীকৃ নে ধৰা উক্তি বা বাণী যিবিলাক মানে ধৰা উম মদ ভাগৱত গীতা অঁ দি কৰিছে ন' সেইবোৰত? ধৰা তোমাৰ মানে জীৱনৰ প্ৰতিটো মানে মুহুৰ্ততে সেইবোৰে কাম মানে তোমাক সহায় কৰে।
অ' মানে কয় যে শিক্ষকৰ দৰে মানে একদম উম আ গাইড কৰে বুলি যে কয় যে। তেনেকে মানে মানুহক নি থাকে আৰু আদৰ্শ খ দি দি, সেই বাণী খিনিয়ে আৰু তুমি মহাভাৰত পঢ়া নে নপঢ়া, এনে জানা নে নাই?
অ জানো, মই মানে এখন পঢ়িছো আৰু। সৰুকে ধৰা সৰু আকাৰ তেনেকে পায় যে মই সেই তাতে মানে ধৰা অধ্যায় হিচাপে এনেকে পঢ়ি গৈছো আৰু উম, ভাল লাগে মানে পঢ়ি পেলায়। আৰু নিচিনা হ'লে কিতাপখন ধৰা তোমাৰ পঢ়িও ভাল লাগে।
অ পতককে শেষ হব যেনো লা
অ' ভয় খাই যাও কিন্তু একেখিনি কথাকে ধৰা ন।
উম, উম। হয় দিয়া। কিন্তু মই কিন্তু এটা কিন্তু মই কথা এটা ভাবো দেই আমাৰ যে এইবোৰ উ প পৰীক্ষাবোৰত যে, চৰকাৰী পৰীক্ষাবোৰত যেনেকে এইবোৰ আ মোগল আহোম স কল বিষয় যে দিয়ে মানে মোগলসকল ইষ্ট ইষ্ট ইণ্ডিয়া কোম্পানী সেইবোৰৰ বিষয়ে নিদি পেলাই যদি মহা মহাভাৰতৰ বিষয়ে দিলে হয়। ৰামায়ণৰ বিষয়ে দিলে হয়। সেইখিনি পঢ়ি লৈ আমি বেছি মানে আমাৰ জ্ঞান খিনি বাঢ়িলে হয় ন গীতাৰ শ্লোকখিনি যদি দিলে হয়। তেতিয়া আমাৰ সনাতন ধৰ্মটোও আগুৱালে হয় অলপমান। উম।
তাৰ পিছত তোমাৰ হেৰি এইটো কি বুলি কয় কিন্তু সেয়া আৰু ন মানে এতিয়া- এতিয়া কিন্তু মোগলৰ বহুত কেইটা অধ্যায় ধৰা তোমাৰ চি বি এছ চি বৰ্ডত
উম। অ' মোৰ হিচাপত তেওঁলোকৰ বিষয়ে আমি জানি একো আমাৰ লাভ নাই ন আমি কিয়নো জানিম লোকৰ কথা। তেওঁলোক বাহিৰৰ পৰা আহিছে ন! তেওঁলোকেতো আমাৰ কথা একো নাজানে। সেইকাৰণে, বিশেষকে তাকে আৰু মহাভাৰতৰ মো কৰ্ণৰ মানে উ জীৱন কাহানীটো মানে দেখি পেলাই মোৰ বহুত দুখ লাগে আৰু ভিমন্যু তেওঁলোকৰ বিনা দুখ শেষত মানে মৃত্যু হোৱা নিচনা মোৰ লাগে কৰ্ণটো সম্পূৰ্ণ যোইগ অজ্ঞতা থাকিও মানে তেওঁ মৃত্যু বৰণ কৰিবলগীয়া হল সুতপুত্ৰ বুলি ন?
অহ সেইটোৱে মানে তেওঁৰ জীৱনটো মানে দুখতেই গ'ল আৰু
উম উম হয় দিয়া সেইটো কাৰণে দুখ লাগে উম জীৱনত নাপালেও তেওঁ কিন্তু এনে ৰজাৰ ভিতৰত তেৱে ৰজা হ'ব লাগিছিল নিয়ম অনুসৰি দুৰ্যোধন নাইবা যুধিষ্ঠিৰ অ পুৰা উপযুক্ত তেখেতে আছিলে কিন্তু এতিয়া চ তুলনাৰ মানে জালত ফচি তেওঁ শুব নাপালে আৰু
অ সেইটোয়েতো উপায় নাই আৰু উম সেইটো সেয়াই লিখা আছিলে
কপালত লিখা আছিলে
কই ন ভাগ্যত যি আছে সেইটোৱে হ'ব আৰু তেনেকুৱা ধৰণৰ কথা আৰু
কিন্তু এটা কথা জানানে নাই বেদব্যাসে যে মহাভাৰতখন যে লিখিছিলে তেওঁ আগতীয়া কৈতো মানে গোটেইখিনি জান আগতীয়াকৈ লিখি হৈ গ'ল যে এতিয়া মহাভাৰত নহৈছিল তাৰ আগতেই লিখি হৈ গ'ল কাৰণ তেওঁ মানে ধ্যানৰ যুগ যোগেৰে মানে বেলেগ এখন ইউনিভাৰ্চত গৈ য'ত মানে মহাভাৰত অলৰেডি হল আগতীয়াকৈ তাত মানে গোটেইখিনি ধ্যানৰ যোগেৰে গম পাই লও মানে আগতীয়াকৈ লিখি শেষে কৰি দিলে যত নেকি আমাৰ ইয়াত হোৱাই নাছিলে
অ সেইবোৰ আৰু তাকে
আগৰ দিনৰ মানে ধ্যানৰ কিমান মহত্ব তুমিয়ে চোৱাচোন
তাকে তো ঋষি মুনি সকলে কিমান ধ্যান কৰি পেলাই মানে যিকোনো অৰ্জন কৰিব পাৰিছিলে ন কিন্তু তেওঁ কিমানে সেইটো সদ ব্যৱহাৰ কৰিছিলে
অ ধ্যান কৰিতো তেওঁলোকে নিজৰ দেহো ত্যাগ কৰি দিব পাৰে।
আহ তো আৰু তেওঁলোকৰ দেহৰ পৰাইতো অস্ত্ৰ বনাই পেলাই
উম বধ কৰিছিলে অ আজিকালি ক'ত আৰু এনেকে ধ্যান কৰা মানুহ তুমি মানে পাম পোৱা নহয় আছে ইয়াৰ মাজতো কিন্তু আমাৰদ্বাৰাটো আমি পাঁচ মিনিট ধ্যানটো বহিব নোৱাৰো।
নোৱাৰো আমি এতিয়া ধ্যান কৰিব গ'লে ধৰা কিমান মানে মগজুত বিভিন্ন ধৰণৰ
চিন্তা আহি যায় ঘৰৰ মানুহে আহি প্ৰথমে সুধিবতো কি হ'ল কি কৰি আছো।
অ সেইটোয়ে আৰু মানে সেইটো ধৰণত কোনেও কৰিব নোৱাৰে। আগৰ দিনত ধৰা যেনে কৰিছিলে ন কিন্তু মানে মানুহে জীৱন মানে সদায় অকমান পাঁচ মানে মিনিট এটা হ'লেও মানে ধ্যান কৰিব লাগে মানে ধৰা নিজে নিজৰ মানে কথাখিনি দিনটোত কি কৰিলো কি কৰিম ন সেই সেই খিনি ভাবি পেলাই মানে ধৰা মানে অলপ
মানে অকমান শান্তি পোৱা যায় দেহটো মনটো কাৰণ আজিকালি ল'ৰা ছোৱাল ছোৱলীবোৰ অবিশে আমাৰ ল'ৰা ছোৱালীটো বাদ দিছো উম মই নিজৰ কথা কৈছোঁ ন কিমান ষ্ট্ৰেছ অ এঞ্জইটিএইবোৰ কিমান হয় ন হেখনিকে যদি আকৌ আমি মানে দূৰ কৰিবলৈ হ'লে অকমান ধ্যান কৰিলে
তাকেতো মানসিক শান্তিৰ কাৰণে মানে বহুত উপযোগী আৰু ধ্যান। কৰিবই লাগে।
হয় দিয়া কৰিম কৰিম কৰি মানে উম সময়ে নাপাওঁ।
সময় পোৱা নাযায় অ তাকেতো। মই মানে মানে নিজে অনুভৱ কৰো আৰু মানে মোৰো মানে জীৱনত দৰকাৰ মানে ধ্যান কৰিলে বহুত খিনি মানে ধৰা অকমান সময় ভগৱানৰ নামতে ধৰা হেৰি কৰিব পাৰিলে বহুত ভাল লাগে আৰু মানে ধৰা তোমাৰ
মোৰতো ৰাতি যেতিয়া মনতো বহুত বেয়া লাগে ন তেতিয়া মানে মই একদম ৰাধা সানাম লওঁ আৰু মোক যে মানেও ভাব যে এতিয়া বিপদত মোক বিচাৰিছে ছা তুমি তেনেকে কি ঠিক ভাবে নেকি কি? মই একদম বিপদতহে মই মাত দেৱক বিচাৰো ৰাধা মাক বিচাৰো
অ সকলোৰে তেনেকুৱাই এতিয়া মানে কি সুখৰ সময়তো মনত পেলোৱা যায় কিন্তু দুখ সুখৰ সময়ত যিমান মনত পেলোৱা যায় সেইটো হিচাপত অ' কম হয় আৰু
কান্দি কান্দি বিচাৰো ভ ভগৱানক
উম এনেও আমাৰ কিবা এটা হ'লে আমি সদায় ভগৱানকে মাতো নো
হয় দিয়া কিন্তু এতিয়া চোৱা মই ভাবো নাইবা তুমি ভাবিবা যে মোৰ জীৱনটোৱে চবতছে মানে বেয়া বহুত দুখৰ কিন্তু নহয় সকলোৰে জী বনত একেই প্ৰব্লেম চলি থাকে কিন্তু কোনেও মানে কাৰো বস্তুতটো বুজি নাপাব কিন্তু মোৰ জীৱনৰ খিনি দুখখিনি ময়ে বুজিম ময়ে সহিব পাৰিম মোৰ খিনি বেলেগে নোৱাৰিব নাই তোমাৰ দুখিনি তুমিয়ে বুজিবা তোমাৰ খিনি মই সহিব নোৱাৰিম
অ সেইটোয়তো মানে মানুহৰ ধৰা দুখ স সকলোৰে আছে খালি মানে বেলেগ বেলেগ ধৰণে তোমাৰ হয় ন
কিন্তু মানে মানুহে যে প্ৰকাশ নকৰে কিছু মানে নাইবা চচিয়েল মিডিয়াতনো মানুহে ক'ত এইবোৰ দুখৰ বিষয়ে প্ৰকাশ কৰিব হয় তেতিয়া মানে লোকক দেখি কি আমি মানে হেৰি হৈ যাওঁ মানে ভাবো যে এই ইমান সুখত থাকে মোৰ জীৱনটোহে কিয় দ ঠিক তেনেদৰে বেলেগেও ভাবে যে এই ইমান সুখত আছে মোৰ জ বন্ধুহে কিয় দ কিন্তু আমাৰ ভিতৰত কি আছে আমিহে জানো।
সেইটোৱে আৰু সামাজিক মাধ্যমত দেখুওৱা সকলো বস্তুৱে মানে সঁচা বুলি তুমি ক'ব নোৱাৰা ন বহুতে মানে এটা এখন বেলেগ পৃথিৱী দেখাই ন কিন্তু টো আচলতে মানে সেইখন নহয়েই মানে
উম
কিন্তু দেখা এখন ধৰা হয় এখন এনেকুৱা হয় আৰু ন? কিন্তু কিছুমান মানুহে সেইবোৰক লোকে দেখি মানে ভাবেও সিহঁতৰ ইমান ধুনীয়া এটা জীৱন আৰু মোৰ জীৱনটো এনেকুৱা -এনেকুৱা ধৰণা হেৰি কৰে আৰু কম্পেয়াৰ কৰে।
অ সেই সেইটোৱে বেয়াটো শাস্ত তে লিখা আছে কলি যুগত তেনেকেই মানে আনক দেখি ঈৰ্ষা আহিব দুখ বেছি হ'ব এ আনক দেখি দেখিয়ে মানুহৰ নিজৰ দুখখিনি দুগুণ হৈ যাব মানে। সেইটোৱে গৈছে আৰু কলি যুগত
আৰম্ভ হৈছে এতিয়া।
উম হয় দিয়া এইবিলাক মানে আমি যে কলি যুগত জন্ম পাই লৈছো যে সেইটোৱে মোক ভয়ে লাগে কোনোবা দিনা।
তাকেইতো আৰু কি কৰিম আৰু
মানে কয় নহয় বিশ্বাসঘাত কৈ দিয়ে।
উম নোৱাৰা এতিয়া মানে এনেকুৱা হৈছে ন তুমি নিজৰ বাহিৰে মানে কাকো বিশ্বাস কৰিব নোৱাৰা সেনেকুৱা ন
হয় দিয়া মোৰ কোনোবা টাইমত মোৰ নিজৰ মানে যিবিলাক মানে মই নিজে কিছুমান এ সিদ্ধান্তবোৰতে মই বিশ্বাস মানে নহয়গৈ মই নিজেই মানে কনফিউজনতে থাকো যে মই কি কৰিছো তেনেকুৱা হৈ যাও। গৈ কোনো মানে সঠিক আৰু আমি মানে আমাৰ মন বোৰ বহুত চঞ্চল হয় আজিকালি আজিকালি ল'ৰা ছোৱালীবোৰৰ আমি সঠিক মানে ঠাণ্ডাও নহয় আমি পতকে আমি মানে কি অ ডিচিজন লৈ লওঁ সিদ্ধান্তবোৰ
উম মানে ভাৱনাত মানে উ হেৰি হৈ পেলাই বৈ গৈ আমি মানে মান হঠাতে মানে সিদ্ধান্ত লৈ লোৱা হয় আৰু সেইটো হয় বাৰু উম সেইটোয়েতটো আৰু কৈ কোন সময়ত কি হয় অ' কোৱাচোন
উগ্ৰ ন আজিকালি ল'ৰা ছোৱালীবোৰ বহুত উগ্ৰ কোনো ধৈৰ্য সহ্য নাই
নাই নাই একদম সেইটোৱে ক'ব লৈছিলো যে মানে একদম সহ্য কৰা শক্তিটো বহুত কমি গৈছে
মোৰে নাই গম পোৱা নাই মই নিজে মই বহুত সেইটো বস্তু মানে সলা অ' বিচাৰো কিন্তু সলনি কৰিবই পোৱা নাই কি কৰিম আৰু বোলো এনেকেই চলি যাব লাগিব
সেইটোৱে সকলোৰে একেই মোৰো ধৰা মানে খংটো উঠিল নানে এইবোৰতোতো আৰু মানুহৰ মানে আছে আৰু ন খং ৰাগ এইটোতো কয় ন এইবোৰ মায়া মোহ ভৈৰে বান্ধোনত মায়া মোহৰ বান্ধোনত আছো ন আমি সেইবোৰ সেইবোৰ চব মায়াই ন
ন নিজৰ সিদ্ধান্তত লাষ্টত নিজেই কান্দিব লগা যায় এনেও
উম সেইটোয়ে আৰু তাকে ঠিকে আছে এতিয়া ন কথা পাতি ভাল লাগিলে
অ' ঠিক আছে দিয়া ৰাখিছো নহ'লে। উম ঠিক আছে।